হেল্ল' অ শুনিছোঁ অ অ
মান দে ইণ্টাৰনেটটো দিয়া
অ হেৰি জানো এপটোতে হেৰি আছিলে নেকি তাকে
কি
মই ইয়াক খাই পেলাই বহি আছো তুমি
মই ভাত খালো তাৰ পিছত এ দেৰিকে খাইছো এতিয়া অলপ আগত খাইছো খাই পেলাই এনেই বহি আছো
অ অ তাকে কি খালা
অ সেই ভাতে খাই দিলো আৰু ভাত দাইল তাৰপিছত আৰু ভাল চব্জি বনাইছিলে সিমানে নিৰামিষ খাইছো আজি। তুমি কি কিহেৰে কিহেৰে খালা ভাত?
মই তোমাৰ হেৰি চয়াবিন আছিলে হেয়া দি খাইছোঁ আৰু। মানে অলপ প্ৰটিন থকা বস্তু খাওঁ আৰু আজিকালি।
কিয় হেৰি খুব বাচি খোৱা হৈছো।
নহয়, অ তেনেকুৱাই আৰু মানে মাজতে হেৰি কৰোতে তোমাৰ প্ৰটিন টো অলপ মোৰ কম নিচিনা অলপ আৰু বেছিকে নাই নাছিলে কম। ত' সেইটো কাৰণে অকমান টিন থকা খোৱা হয় আৰু। এনেও মানে আজিকালি ধৰা মানুহে অলপ খাবই লাগে প্ৰটিন। টিন থকা বস্তু। ৰাজমাহ, লুবিয়া। চয়াবিন, ডিম, মাংস।
নিচিনা লাগে ন গৰম দিন গিতাত।
অ সেইটোৱেইটো। খাব খাই থাকিব লাগে আৰু পানীটো পুৰা খাই থাকিব মানে একদম গৰম দিনত এতিয়া পুৰা পানী খাব লাগে। উম।
মই বেয়া নাপাওঁ অৱশ্যে। খাই ময়ও খাওঁ সকলো বস্তু তুমি সকলো ধৰণৰ পাচলি শাক পাচলি খোৱা নে নাই?
অ মই শাক পাচলি খাওঁ বাৰু। তাৰপিছত তোমাৰ সেই উম, দুটামান বস্তু মানে বেয়া পোৱা হয় আৰু, হ'লেও উপায় নহয় কাৰণে খাওঁ আৰু।
সেয়াই বেয়া পোৱা বস্তুটো থাকিবই আৰু ন সকলোৰে
তো এতিয়া তিতা কেৰেলা, ভাত কেৰেলা, কুন্দো বুলি সেইবোৰ মানে ইমান এটা ভাল নাপাও কিন্তু আকৌ তোমাৰ তিতা তোতো লাগেও ন।
অ হয়। তিতা ভাল নোপোৱা নেকি খাই? মই কিন্তু তিতা ভাল নাপাওঁ বুলিও ক'ব নোৱাৰি ভাল পাওঁ বুলিও ক'ব নোৱাৰি মই কিন্তু খাওঁ।
খোৱা অ মই সেই খাব লগা কাৰণে খাওঁ আৰু।
অ প মানে।
অ, কিন্তু সেই তোমাৰ শেৱালি ফুলৰ যে যিটো উম তিতা হলেও ধৰা পু কৰি বনাই খাই ভাল লাগে ন।
হয়, হয় বহুতে কইয়ো শেৱালি ফুল খালে জ্বৰ, চৰ্দি ভাল বুলি কয় আয়ুৰ্বেদৰ কয় চোন। তেনেদৰে
অ
শুনি ক ডাঙৰ শেৱালি ফুল খালে সৰ্দি ভাল হয় বুলি
আহ সেইটোৱে তাৰপিছত হেৰি আনি আকৌ তোমাৰ এইটো যে অকমান গোন্ধাই যে কি আছিলে হেৰি সেই নামটো মনত অহা নাই নহয়
উম কি কথা কৈছা বাৰু প
ভেদাইলতা ভেদাইলতা এই ভ ভেদাইলতা হেৰি এইটো কি বুলি কয় উম ভেদাইলতা আনি থোৱা আছে আৰু সেইটো চাগে বনাব এইে আজি বা কাইলে ভিতৰত ভিতৰত খালে ভালতটো পেটত যে পেটৰ কাৰণে এতিয়া গৰম দিনত। মানে তোমাৰ সেইটো খাই খাব লাগে। হে
পেটৰ কাৰণে ভাল বুলি কয় বহোঁতে মানে আচলতে হয়ওে ভাল।
আহ।
হয়ই কিন্তু বৰা খাই ভাল পাওঁ। উম। ভাল নালাগে। মোৰ ভেদ বানন্ধতো বৰ্তটা ভাল নালাগে।
এই গোন্ধটোতো বা মইো বহুত বেয়া পাওঁ একদম দূৰৰ পৰাই গোন্ধটো।
কিন্তু মায়ে জোৰ জবসকে। পিয় আৰু
অ কিন্তু খাইো মই ভাল পাওঁ কিন্তু জোলতটো ভাল লাগে। তোমাৰ গোন্ধ পিছত নোহোৱা হৈ যায় ন। তাৰ পিছত আকৌ যে শ। তাতৰ পৰা যে তোমাৰ পকীটো বনাই খাইছানে সেইটো
সেয়া আছে। এ ঘৰত তেনেকে। নাই আমি ঘৰতহে দুবাৰ মান খাইছো।
অ অ খাবা ভাল লাগে মানে তোমাৰ হেৰিটো কি বুলি কয় খালেও ভাল।
অ হয়। আজিকালি আৰু স্বাস্থ্য যত্ন। চলে হলে মানে সে। চহক। সকলো ধৰণৰ শাক পাচলি ফল মূল খাব লগা হয়। নহলে যেনেকুৱা ধৰণৰ হে আজি। আজিকালি বেমাৰ হৈছে মানুহৰ।
সেইটোয়েইটো। আৰু গৰমতো ধৰা সেই পেট ঠাণ্ডা কৰা নিচিনা বস্তুয়ে খাব লাগে।
সেয়াই আজিকালি ল'ৰা ছোৱালীবোৰেতো নাখায়েই।
অ' বাপৰে সিহঁতক তোমাৰ হেৰিয়াৰ সৰুৰ পৰাই দেখোন আজিকালি কিবা ইমান এইবোৰ পেকেটিং বস্তু। বস্তু বিলাকে খাবলে মন কৰে ন?
অ!
আৰু খাল শাক -পাচলি বুলি। সিহঁতে আলুহে খায় আৰু আলু খাব।
অ বহুত বস্তু ভাল নাপায়ে তাহাঁতি খাবলে।
অ তাকেইেতো আৰু তোমাৰ আৰু জানানে ফল মূলো কিছুমান আমাৰ অসমীয়াৰ ধৰা আগতে অসমতে বহুত এনেকুৱা আমাৰ আইতাহঁতৰ দিনত বা দেউতাহতৰ দিনত যিবিলাক ধৰা তোমাৰ ফল মূল গছো আছিলে ন সেইবোৰো এতিয়া মানে। নোহোৱা নিচিনাই হৈ গ'ল। মই ধৰা কেতিয়াবা চিনি নাপাও এনেকুৱা। মাজতে, উম মাজতে এজোপা তোমাৰ গছ অ গছ এজোপা আছিলে এনেকুৱা সৰু সৰু এনেকুৱা টিকেলো বুলি কয় আৰু তাৰপিছত মানে আৰু বেলেগ নামো মানে ধৰা বিভিন্ন জেগাত ধৰা নাম বেলেগো হ'ব পাৰে সৰু সৰু একদম আৰু খাই ভালে লাগে তাৰ পিছত মানে মই জানা নাছিলো এইটো কিহৰ মানে
আমাৰ এইফালে নুনী বুলি কয় নেকি বস্তুটো তুমি সে সেয়াই কৈছা নেকি! নুনী বুলি কয় নেকি!
অ সেইটো বেলেগ আকৌ সেইটো অকনমান আঙুৰৰ সৰুটো হেৰিয়াৰ নিচিনা ন?
নহয় নহয় সৰু সৰু চ এ চেৰ নিচিনা হয় বস্তুটো ৰঙা ৰঙা সৰু সৰু চৰাইও খুব খাই বস্তুটো
অ এইটো এইটো আকৌ কলা হয়।
মই কিন্তু নামটো শুনা নাই কিন্তু ঠাই ভেদে বেলেগ বেলেগ হ'ব
বেলেগ বেলেগ হব পাৰে মইও প্ৰথম যেতিয়া কৈছে ন তেতিয়াহে মই অ তেতিয়াহে মই মানে তোমাৰ ধ হেৰি গম পাইছো মানে যে এইটো তোমাৰ কেকেলো বুলি কয় মই বোলো ৱাহ আমি বোলো আগতে সেইবিলাক ইমান বছৰে মানে ওচৰতে আছিলে ন
হয় বহুত বহুত চিনিয়ে নাপাও বহুত ধৰণৰ গছ হওক, ফল মূল হওক আচলতে মা হতিয়ে যিমান খিনি গছ চিনি পায় মই মানে আধা অংশও চিনি নাপাওঁ অ বহুত বস্তু আমি দেখাই নাই
দেখাই নাই আজিকালি নোহোৱাই হৈছে ন গছবোৰ কাটি মেলি ধৰা
উম গোটেই ধ্বংস কৰি আৰু
তাকেতো আমি যিবিলাক ধৰা সাধাৰণতে চবেই জানে সেইবিলাকহে জানো আ ন তাৰপিছত লেচু সেইবোৰ আৰু যিবিলাক আৰু ধৰা আছে।
বাহিৰৰ পৰা যেতিয়া বাহিৰ বুলি অসমত যে খুব কমেই হ'লগে গছ গছনি মানে প্ৰায় ফল মূলো বিলুপ্ত বিলুপ্ত হোৱাাগে নাই এতিয়ালৈকে বৰ ব্তমানৰলৈকে কিন্তু হ'লেও খুব কম চাবাচোন গাঁওবোৰত তটো আজিকালি খুব ফল মূলৰ গছ কমেই দেখিবলৈ পোৱা যায় প্ৰায় নথাকেই এই মানুহৰ ঘটো
অ এই তোমাৰ এটা জানানে নাই ৰঙা বগৰী বুলি যে বন বগৰী বুলিও কয় ৰঙা ৰঙা হয় যে সেই বস্তুটো আজিকালি মানে ধৰা মানুহৰ ঘৰত নাপায়েই দেখোন মানে তোমাৰ হেৰি হয় উম ভিতৰতো ৰঙা নিচিনা হয়
অঁ আমাৰ জানানে সেয়া আহোম বগৈ বুলি কয়
আহ আহোম্ভগৰী বুলিও কয় সেইটো কও
কিছুমানে সম্ভ কৰি বুলি ক বিন্ন ধৰণৰ আমাৰ
অঁ তাকেইেতো আৰু অসমখন আৰু বিভিন্ন জনজাতি
সেই সেই সেই বগৰী এতিয়া বৰ্তমান খাবলে হৈছে জানানে পক কে তু
অঁ এই গৰমৰ দিনতে হয় সেইটো
অ গৰমৰ দিনত আচলতে বগৰী সেয়া হয় আৰু আম ত ভাল ৱা কথা আমাৰ এজোপাই আছে ঘৰত গছ কিন্তু কোৱা নাই ক ভাল
অঁ আমাৰ আকৌ তোমাৰ হেৰি খাওঁ খাওঁ হেৰি কিন্তু কঠালতো বহুত বেছিওঁ খাব নোৱাৰি ন একদম কিবা ডিঙিতে লাগি ধৰা নিচিনা হয় ন গুটিটো ভাল লাগে ধৰা কঁঠাল গু যে তোমাৰ পিটিকা কৰি বা দালিত যে দি অঁ ভাল লাগে একদম খাই আৰু ধৰা দালিত দিলেও ভাল লাগে ন
অঁ খাও ভাল
অঁ আমাৰ ঘৰত ধৰা তোমাৰ হেৰি আছে আম গছ মানে অকণমান সৰু হৈ আছে আৰু ডাঙৰ হানে লেচু আছে তাৰপিছত কলা জামু
অঁ মই এবাৰ মোবাইলতে পাইছিলো জানানে যে মিঠাই আবিটো বনাই এ মানে
অঁ বনাই চাগে এইবোৰ আমিহে গম নাপাওঁ ন এইবোৰ ইমানকে
অঁ মই এবাৰ মোবাইল চাইছিলো কঁঠালগুটিৰ পৰা মিঠাইো বনাইছে
অঁ সেইটোৱে কবলৈ গলে আমাৰ অসমৰে ইমান ধৰা তোমাৰ ফল মূল হেৰি আছে ন আমি আকৌ বাহিৰৰ পৰা অহা বিলাকতহে বেছি আকৰ্ষিত হওঁ ন কিন্তু নিজ জ্বৰে আমাৰ ইমান আছে ধৰা সেই গছবোৰ যদি আমি ধৰা ৰুব পাৰো বা হেৰি কৰিব পাৰো ন সেইটো বস্তু আ হেৰি হ'ব বাৰণ
গছবোৰ যে সঁচাক মানুহে কিয় যে নৰুৱে আজিকালি
উম
ৰোৱাতকে বেছি কাটিবলেহে মানে তাহত ৰ আৰু হয়ো বাৰু মানুহৰ জনসংখ্যা শাও বৃদ্ধি পাইছে লগতে ডাঙৰ ডাঙৰ বিল্ডিংবোৰো সাজি দিছে
সেইটোয়েতো সেইকাৰণে পৰিৱেশৰ ধৰা হেৰি হৈ গৈছে ন এতিয়া গৰম বাঢ়ি গৈছে বতৰৰ একো মানে ঠিকনা নোহোৱা হৈছে ন
সে আৰু উপায় নাই
তাকে আৰু
ভাল লাগিছে তোমাৰ লগত কথা পাতি জানানে আকৌ পাতিম ন কেতিয়াবা
অ অ পাতিম দিয়া মোৰো ভাল লাগিছে
অ ঠিক আছে এয়া নহ'লে
অ অ ঠিক আছে দিয়া উম